হেল্ল। মই এনে আছোঁ ৰবা তুমি কি কৰিছা?
আছিলোঁ এনে বাকী খবৰ পাতি কি?
খবৰ খা খবৰ পাতি ভালে ৰবা তোমাৰ কেনে?
আছোঁ মইও। চাহ বা খালা নাই?
চাহ অলপ আগতে খালো দেৰিয়ে হল আজি।
অ এনে বাকী অ খালো খালো মই খালো। এনে বাকী তোমালোকৰ কিবা এছাইনমেণ্ট দিছেনে?
এচাইনমেন্টটো দিছে।
অ তুমি এনে কি অ তুমি এনেই কি লৈছানো আৰ্টছ কমাৰ্চ নে কি লৈছা?
মই আৰ্টছৰ তুমি কি লৈছা?
মই ছাইন্স লৈছো।
অ বহুত লিখিব লাগে ন
উম বহুত তাতে এক্টিভিটিবোৰ বহুত থাকে ন তোমাৰ
উম ফিজিক্সৰ হওক তাতেতো মেথছো কৰিব লাগে থাকে বহুত এচাইনমেন্টত আৰু প্ৰেক্টিকেল বোৰ
হা এনে তোমালোকৰ কি কি দিছে এনে আৰ্টছত
আৰ্টছৰ মইতো এডুকেশচনৰ হয় ন আমাৰ এতিয়াতো কিমান মানে প্ৰেক্টিকেলো আছে আৰু আৰু লিখিবও বহুত লাগে আৰু কিবা মানে প্ৰেক্টিকেল বোৰ কিবা যে হাতেৰে বনাব লাগে মানে ইংকেৰে তাৰপিছত মানে সেইটো কি ওলাই সেইটোৰ বিষয়ে লিখিব লাগিব আৰু এক্সাম্পল দিব লাগিব এ বহুত
ত'
কৰাই হোৱা নাই ৰবা বহুত আছেই তোমাৰ হ'ল নেকি কৰা
নাই নাই মই আৰম্ভয়ে কৰা নাই
আৰু প্ৰথমতে ইমান আকৌ বুজিয়ে নাপায় ন ইমান লাম্বা লাগে।
উম উম মাথাৰ ওপৰেদি যায় তোমাৰ বাকী কৰিব পাৰিলে ভালে লাগে
কোনোবা কৰিলে বা তাৰ পৰা বুজি ল'ব কাৰণে সহজ হয়
উম উম সেইটো হয় তুমি ন জিঅগ্ৰাফি লৈছিলা নে
জঅ'গ্ৰাফি মোৰ স্কুলত আছিলে
নহয় তোমাৰ এইটো কলেজতো যে থা ত তোমাৰ জিঅ'গ্ৰাফী মানে কৰবাত কৰবাত যে লৈ যায়
মো নাই লোৱা
উম মই ভাবিছিলো তুমি লৈছা বুলি
নাই লোৱা ৰবা এইবোৰ
উম আমাৰো এই একে ছাইন্সত ল'লেও কি হ'ব বহুত টান থাকে তোমাৰ উম চবে পালোৱে চোন বাৰু আজিকালি
তুমি লৈছা
উম
কি কৰে পিছে
তাতে তোমাৰ তেনেকোৱা ফিজিক্স থাকে তোমাৰ বায়লজি মানে তোমাৰ এটা চইচ থা তাকে আৰু তুমি কি লোৱা মই বায়'লজি লৈছো তোমাৰ বায়'লজি থাকে আৰু তোমাৰ হিউমেনৰ বিষয়ে হেন তেন এনেবিলাক লিখিব লাগে আঁকিব লাগে বেছি আঁকায়ে মানে
অ
মানে আঁকি কেনেহে তোমাক বুজাব লাগে এনেকোৱা মানে
অ হয় নেকি?
উম
আমি যে আগতে স্কুলত আঁকিছিলো মনত আছেনে?
অ আছে বা ড্ৰয়িঙত মানে নকওঁ আৰু৷
আৰু যে এক্সামতো অহা আছিল৷
হা-হা
আৰু যে পৰীক্ষাটো আহে সেইবোৰ তাকো৷
অ পৰীক্ষাতহে মানে আঁকিলে বেছি হেৰি হয়৷ যি মানে হাৰ্ড হাৰ্ডবোৰ দিব৷
হাড থাকে চকু থাকে কাণ থাকে আৰু যে জবা ফুল এটা আছিল৷
অ তোমাৰ তাৰে কেইটা লিখিব লাগে যে পাৰ্ডছবোৰ৷
ভালে লাগিছিল কিন্তু আগতে৷
হা-হা
ফাইভ মাৰ্কচৰ থাকে ন?
উম-উম থাকে৷ এনে কলেজ বন্ধ নে কি এতিয়া?
এতিয়া বৰ্তমান বন্ধ দিছে৷ ঘৰত হে কৰিব দিছে প্ৰেক্টিকেল এচাইনমেন্ট৷
আচ্ছা
কলেজ খুলিলে আৰু দিব লাগিব৷
অ এনে তোমালোকৰ চাবমিচন দেট কেতিয়া?
চাবমিচন ডেট মানে কলেজ খুলিলে দিব লাগিব আৰু৷ আহ পাঁচ তাৰিখৰ ভিতৰত আগষ্টৰ পৰা৷
থিকে আমাৰো সিমান মানতে থাকিব ছয় নে সাত তাৰিখ এনেকুৱা আছিলে মই পাহৰিলো বাৰু৷
অ এতিয়া আৰু বন্ধত বুলি কলে ইমান দিন বন্ধ আমাৰ এনে গ'ল ক আৰু কৰাও হোৱা নাই সেইবোৰ৷
উম পাছত মনত পৰিব এছাইনমেণ্ট আছে বুলি৷
ম কলেজ যাই থাকিলে এতিয়া লগৰ বোৰে কৰিবব বা তেনেকে মনত থাকে কিন্তু এতিয়া তেতিয়া বন্ধ কাৰণে কাৰো খবৰে নাই৷
অ সেইটো হয়৷
উম
বাকী ভাত চাত বনালা?
আই ৰবা বনাম পাছত৷
অ নাই আমাৰ বনাই আছে মায়ে বনাই আছে৷
অহ কলেজ আৰু কি কম হে
হয় তাকে স্কুল লাইফটোৱে ভাল আছিলে কলেজ লাইফতকে৷
উম কিন্তু কলেজ যাই থাকোতে এনেকুৱা লাগি আছিল কি কিমান আৰু যাম সদায় নটা বজাত থাকে আমাৰ ক্লাছ বোৰ তাকো
অঁ
পুৱাই উঠি যাব লাগে।
অ এনে ব্ৰেক থাকে মাজত নে কি?
ব্ৰেক থাকে।
উম!
ব্ৰেক থাকিলেই ভাল নালাগে। একেলগে হৈ গ'লে আৰু মানে, চিন্তা নাথাকে আৰু পিছত।
উম-উম সেইটো হয়৷
আমাৰ আকৌ ওলাবও নিদিয়ে ন কলেজৰ পৰা৷
অ'! গেট মাৰি থৈ দিয়ে নেকি? গেট মাৰি থৈ দিয়ে। উম, ভালেই। ভাঙ মাৰিব নোৱাৰিতে।
নাই, নোৱাৰি। আগতে পাৰা আছিল আকৌ। আগতে, এইবোৰ একো নাছিল।
অ'!
তুমি এনে গৈ পাইছা নে কলেজৰ পৰা?
কি ভাঙ কৰি?
উম!
উম! তেনেকে যোৱা নাই। এনে, হাফ ক্লাছ কৰি গুচি আহোঁ আৰু।
আমিও মানে, হা! এঘাৰটালৈ ক্লাছ কৰোঁ। মানে, নটাৰ পৰা থাকে ন'। তেতিয়ালৈতো, দুটা ক্লাছ আৰামত হৈ যায়।
অ'!
তাৰ পিছত, ওলাই আহি কেনে, আমি ফেঞ্চি যাওঁ কেতিয়াবা। বা কেতিয়াবা, খাব কাৰণে যাওঁ।
অ'! ঠিকে আছে। কিমাননো আৰু কলেজখনত এনেকে থাকিবা।
আজিকালি, আ'ক এটাতে গেট খোলে।
অ'! মানে, তাৰে আগত ওলাব নোৱাৰি আৰু?
নাই, নোৱাৰি। আৰু এটা বজাত কিনো ফুৰিব যাম! ঘৰতে আহিব ইচ্ছা যায়।
উম! যিটো ৰ'দ দিয়ে। আৰু মানে, বৰিং লাগে দুপৰীয়া খিনি।
উম!
আৰু ক্লাছবোৰ অফ থাকিলে। মানে, ভাল নালাগে। থাকিবই জাগা নোহোৱা হৈ যায়, ক'ত যাওঁ? আমি এটা কাম কৰোঁ, এটা ক্লাছ ৰুম বিচাৰি লওঁ। যোনটো, খালি তাত তাতে, আমি ঊন খেলি থাকোঁ।
ঠিকে আছে।
হা! ঊন খেলিব জানা?
উম, উম! জানোঁ, খেলিছোঁ। অনলাইনতো খেলোঁ বাৰু।
মইয়ো খেলোঁ।
খেলি ভাল লাগে ন'?
উম!
সেইয়া আৰু। কে, কেণ্টিনত গ'লেও ইমান মানুহ হৈ থাকে।
উম! সেই, তোমাৰ লগত কেন্টিনত কি কি পায়?
কি পায়? একো খানা খাই ভাল নালাগে। ব্ৰেড পকৰা, আলু চপ, চিকেন চপ আৰু চিকেন নহয়, এগ চপ আছে আৰু চিকেন পকৰা। কণী- চনী আৰু কিবা, চাহ -তাহ খাই আৰু।
আচ্ছা!
চাওমিন, চিঙৰা, কচৰি।
খানা কেনেকুৱা, ভালনে?
ভালে। কিন্তু, আমি ইমান নাযাওঁৱে।
উম! বাহিৰৰ খানাাৰ নিচিনা নহয় ন'?
উম!
উম!
তোমালোকৰ
আমাৰো তেনেকুৱাই আমাৰ ঠিক ঠাক আৰু মানে বহুত বহুত তেলত ভাজে আমাৰ তেল ওপমি থাকে ওপৰত।
এনেকুৱা দেখিলে খাব ইচ্ছা নাযায় ন?
উম বেছি তেলীয়া বস্তু খাব নোৱাৰি ন?
এনে বহুতে পৰঠা চৰঠা খাই-খাই কেনে যি গেছ হয়। আমি খালে অকল চিঙৰাই খাওঁ আৰু চাহ নহলে ফুৰ
উম ভালেই৷
এতিয়া বন্ধ কাৰণে কলেজৰ মনত পৰি আছে৷
কলেজ যাওঁ চব লাগিছে এতিয়া?
হু
এনে নালাগে৷
পিছলৈ বা কি হয় আমাৰ৷
এনেই কেতিয়াৰ পৰা তোমালোকৰ একজাম হ'ব বা গম পোৱা নেকি কিবা?
একজামটো বাৰু কোৱা নাই বৰ্তমান কলেজ খুলিলে হ'ব চাগে আৰু৷ তোমালোকৰ কৈছে নেকি?
আমাৰ কোৱা নাই আমাৰ চাগে আগষ্টৰ লাষ্ট মানত হ'ব নেকি৷
অ চেচনেল হ'ব ন ফাৰ্ষ্টত?
উম
উম তাৰে পিছতহে হে হব
হ পঢ়িবৰ ইচ্ছাও যোৱা নাই মই কি কৰোঁ তাকে ভাবি আছোঁ৷
মই যে ফুৰাৰে কথা ভাবি থাকো৷
কত ফুৰিব পাৰোঁ৷
অ আৰু হা যেতিয়া একজাম কাষ পাব তেতিয়া লগৰবোৰৰো কি মানে মেল ফুৰি অ'ত ফুৰিব যাম ত'ত যাম৷ যে এতিয়া-এতিয়া বন্ধ এতিয়া আৰু কাৰো খবৰে নাই৷
অঁ আৰু এতিয়া-এতিয়া পইচা আছে কাৰণে কোনো লগ নধৰে যেতিয়া পইচা নাই‌ তেতিয়া ব ল হব মোক ক'ত যাওঁ বুলি৷
অ
তেনেকুৱাই
হয় দিয়া৷
হম হম
বোলো ঠিকে কৈছা৷
অ চব সেনেকুৱাই৷
উম
যাব ধৰিব আজিকালি ধুনীয়া-ধুনীয়া জাগাবোৰ চকচোন দূৰতে৷
উম আৰু যিবোৰ যি আছিল চব চোৱা গলে আৰু ইচ তাই নোহোৱা হ'ল বাহিৰতে যাবই ইচ্ছা এতিয়া৷
হা বাৰু বহুত ধুনীয়া - ধুনীয়া তোমাৰ মেঘালয় চেঘালয় মানে বহুত ধুনীয়া - ধুনীয়া জেগা ওলাইছে৷ তেতিয়া আকৌ নতুন৷
অ হিডেন প্লেচ বোৰো আছে৷
উম বহুত ধুনীয়া- ধুনীয়া জাগা ওলাইছে কিন্তু৷
গৈ পাইছানে তুমি পিছে আগতে?
শ্বিলং অকল এবাৰে গৈছোঁ যোৱা নাই মই তেনেকুৱা শ্বিলঙত৷
ময়ো এবাৰেই গৈ পাইছো৷
উম তোমাৰ আহ গলে, ফুৰা মানুহৰ লগত যাব লাগে এনেকে মানে এই নাই নাযাও কত গ'লে এনেকে, এই অমোকত তমোকত তেনে এইবিলাক মানুহৰ লগত যাই লাভ নাই মানে।
আহ,
ফুৰা মানুহ ল'লে বল বলৈ যাওঁ তেনেকে।
আমি এনে গ'লে আৰু বেলেগ বোৰে। ত মানে ইচ্ছা কৰিলেই শ্বিলং গুচি যায় ওচৰৰ কাৰণে। আমি যে পুৰা ডেট ফিক্স কৰি কিমান কি কথা পাতাৰ পিছত লাষ্টত, কেঞ্চেলে হৈ যায়।
অ সেইকাৰণে ঘপকে প্লেন কৰি গপকে যাব লাগে।
উম
নহ'লে নহয়েই।
ই গৰম দিনত যাব ভাল আক।
উম সেইফালে এতিয়া ঠাণ্ডা দি আছে কিন্তু বা বৰষুণো পৰি আছে বহুত ধুনীয়া ধুনীয়া।
উম,
ফত জ'তৰ উঠিব ভাল হৈ আছে।
আৰু ৱাটাৰ ফল বোৰত মানে পানীবোৰ পৰা হৈছে ন আগতে। বাৰু শুকাই গৈছিল অ ঠাণ্ডাৰ দিনত অলপ শুকাই যায় ন। এতিয়া পুৰা সেউজীয়া সেউজীয়া হ'ব চাগে ৰাস্তাৰ চাইদ বোৰ।
উম হয়ে চাগে। তোমাৰ এইটো ছেভেন চিষ্টাৰ ৱাটাৰ ফল নে কি তুমি গৈছিলা চাব।
নাই মই নকালিকাই ৱাটাৰ ফলত গৈছিলো। তলৰ পানীবোৰ কি পুৰা নীলা নীলা ওপৰৰ পৰা পৰে।
সেইটো জোৱা নাই কিন্তু মই মানে এলিফেন্ট ফলচতহে গৈছো।
অ তাত ময়ো গৈছো।
উম
আৰু লাইটলুমত গৈ পাইছা।
উম উম উম মইয়ো কৈছো কি মই শ্বিলং ঘূৰাই নাই অকল এবাৰ এ তাকো একদিন গৈছো তাকো ঘূৰি আহাকে।
আমিও সেনেকেই গৈছিলো। কিন্তু এটা দিনতে চব ফুৰিছো বাপৰে।
নাই নাই আমি পুৰা নাই এলিমেন্ট ফলছত গৈছো তাছত আৰু কিবা এটা জেগা আছিল তাতে গৈছো আৰু যোৱা নাই।
অ,
তোমাৰ এনে কিমান মিনিট হ'ল।